অ
হেল্ল'? শুনিছানে?
অ।
শুনা অঁ মোক শুনাই নাই, শুনিছেনে? অ এই মোৰ মোবাইলৰ পৰা ফোন যোৱা নাই ৰ'বা, মই ভাবিলোঁ। দাদাৰ পৰাই কৰি চাওঁ।
উম এই নেটৱৰ্কৰ কাৰণে হৈ আছে।
উম তেনেকুৱা হ'ব পাৰে।
ইমান প্ৰব্লেম দিচে আমম। অহা মাহাজৰ এমাউণ্টটো বাঢ়িব চাগে জানা মই যোৱ কালি এটা নিউজত পালোঁ। কিবা অ এমাউন্টো বঢ়াই দিম বুলি। হৈ আছে চব শুনিছা নে।
অ অ ময়ো শুনিছিলোঁ আজি মোক। ভণ্টি এজনীয়ে কল কৰোঁতে মোক কৈছে যে এতিয়া আকৌ ৰিচাৰ্জ বঢ়াব নেকি এনেকৈ কৈছে।
উম মই তাকে ভাবিছো এইবাৰ ৰিচাৰ্জ মই বেছিকে কৰি থৈ দিম ৰ'বা।
তাকে মইয়ো কৰিয়ে লওঁ নেকি।
অ কাৰণ আ হেৰি। অ হেৰিয়ে পুতুককে ব।
সিয়ো কৰিব পাৰিব।
অ পাৰি কিন্ত হেয়া এবছৰটো বেছি বেছি চাগে, দুহেজাৰ মান চাগে এবছৰটো।
অহ কৰি দিব পাৰি বাও গো তেই বছৰটোলে টেনশচন ফ্ৰী হৈ থাকিব পাৰে।
অ' সেইটো এটা। উম
উম কিন্তু একেলগে দুহেজাৰ টকাটো দিওঁতে গাত লাগে অ'।
গাত লাগে সেইটোৱে।
মানে মোবাইলৰ নামতে দুহেজাৰ গ'ল বুলি মানে মোৰটোত খেলাই থাকিব মানে।
উম সেইয়াই।
বৰ টেনচন দেই এইডাল চলাবৰ কাৰণেও ইমান পইচা দিব লাগে।
অঁ। আগতে ভাল আছিল ন, দছ টকাৰ যে ৰিচাৰ্জ আছিল। মই বৰ ভাল পাইছিলো, এতিয়া যে সেইটো নাই। অঁ আৰু ন টকাৰ মেছেজ পেক আছিল।
কমচে কম পঞ্চাছ টকাৰ এটা দিয়ক।
উম পঞ্চাছ ফাৰ্ষ্ট ফাৰ্ষ্ট তে দুবছৰ দুবছৰ দিছিলে ন জিঅ'ই ফ্ৰী? হে সেই দুবছৰৰ পিছত যি ৰিচাৰ্জ প্ৰথমতে নাইনটি নাইন কৰিল, তাৰপিছত ডাইৰেক্ট ওৱান নাইনটি নাইন। দেন টু অ টু ফিফটি ডাইৰেক্ট ৱান নাইনটি নাইনৰ পৰা, মান টু টু থাৰ্টি নাইন আৰু, এতিয়াতো আৰু বঢ়াবই চাগে? কি বা কৰে? এইবাৰ যে তিনিশ মান হ'লে যে মই নভৰুৱাই হ'ম, তাতকে ৱাই ফাই লগাই লোৱাই ভালচোন।
হেল্ল? শুনি আছা নে? হেল্ল'। হেল্ল'।